হেল্ল'
অ হেল্ল'
হেল্ল'
শুনি অ শুনা পাইছে নে অ
এ মই শুনা পাইছো কিন্তু মই কৈ আছো তুমি চাগে শুনা পোৱা নাছিলা ন
অ এতিয়া শুনা পাইছো দিয়ক
হয় হয় হয় ফোন কবা ফোন কৰিলে
মই বোলো এনে অলপমান আজৰি সময় পাইছিলো হেল্ল'
হয় হয় হয় শুনি শুনি আছো শুনি আছো দিয়া মই
অ আজৰি সময় পাই বোলো একবাৰ মনত পৰিল আপোনাৰ কথা সেইকাৰণে ফোন কৰিলো আপুনি বস্ত
কি ক আছে নাই নাই হয় ময়ো অকমান এই সন্ধিয়াৰ চাহ একাপ খালোঁ খাই পেলক ধুলো ধুই পেলাই মই বোলো অকমান বহিছিলো আৰু ভাতটো বনাব যাব হ'বই
অ তাকে
হয় কোৱা
হেল্ল' অ এ আজি অকলে আছো ৰ'ব ঘৰত আহ
কিয় তোমাৰ মা নাই নেকি
মাৰ তাৰ মানে অফিচৰ পৰা যে আহে আহোতে ট্ৰেইনত আহে নহয় ট্ৰেইনত মানে এইকেইদিন যে অম্বুবাচী মেলা চলি আছে কামাখ্যাত তাৰ কাৰণে ইমানেই ভিৰ মানে বাহিৰৰ পৰা মানুহখিনি আহি আছে যে দৰ্শনৰ বাবে দৰ্শনৰ বাবে যে ইমান ভিৰ হৈছে বোলে তানে ট্ৰেইনত যাও তো গৈছিল বাৰু ৰাতিপুৱা কিন্তু ঘূৰি আহো তে মানে জাগাই নাপালে ইমান খেলা হেচা হৈছে বোলে গুৱাহাটীলৈে আহ আহে সকলো দৰ্শনাৰ্থী সেইকাৰণে জাগাাই ন পলে ্ৰেইনতাঙোতে সেইকাৰণে উপায় নাপায় নিজৰ মানে তাতে য'ত কাম কৰে তাৰে ওচৰৰে এজনী বাইদেউৰ ঘৰতে থাকিব লগা হ'ল আৰু উপাই নাই নহ'লে
যাৰ খুব তোমাৰ এতিয়ামাৰ অ তোমাৰ মাৰ কষ্ট হৈছে চাগে এইকেইটা দিন
কষ্ট হৈছে তাকে এতিয়া নিজৰ ঘৰত আহিব নাপালে দুখো লাগে দিয়কচোন উপায় নাই কিন্তু হ'ব আকৌ চাৰি মান চাৰি দিন মান পিছত আকৌ সাধাৰণ হৈ যাব পৰি
নহয় এতিয়া তুমি তোমাৰ মাৰতি সুবিধা আছে কাৰণেহে যাৰ সুবিধা নাই
সিহঁতৰ দিগদাৰ হ'ব আহ তাকেতো। ট্ৰেইনত অহা যোৱা কৰোতে ইমান কষ্ট হয়। আৰু সকলো মানুহ একদম ঠেলা হেঁচাকে সোমাই যায় নহয় চিটত নাথাকে থিয় হৈ আহিব বাহিৰে বাহিৰে একদম। এ ওলমিও আহে কিছুমান ট্ৰেইনত।
সেইটোও নহয় আজি এইকেইটা দিন ৰাস্তা ৰাস্তাবিলাকতো মানে বহুত ভিৰ হৈছে। এইকেইটা দিন এ মন্দিৰৰ দৰ্শনৰ মানুহৰ কাৰণে এইকেইটা দিন তাৰি কিন্তু হেৰি হৈছে জাম হৈছে।
হয় কথাটো হয় বাৰু যোনে মানে এইখিনি পাৰ হৈ জালুকবাৰীৰ ফালে গ'লে ইমান ভিৰ ইমান সময় লাগিব চাগে এইকেইদিন মই বাৰু যোৱা নাই দিয়ক।
আমাৰ এই ল'ৰাাৰ দেউতা তাকে ইউটিৰ পৰা অহা যোৱা কৰোতে কৈছে আৰু মানে এই জ এতিয়াও মানে কি মিৰ্জা এনেকুৱা যায় লংকেশ্বৰ এনেকুৱা জেগাত যাব লগা হয় ন। বহুত ভিৰ আহ অহা যোৱা আধা ঘন্টা লা ডেৰ ঘণ্টা এই দুঘন্টা লাগি গল ইবাৰ যাম হৈছে তাৰমানে দুই নিজৰ ওপৰতো দলঙৰ ওপৰতো ভিৰ আনক। তল তলততো বেলেগ ঘৰটো ইমান ভিৰ মানে বহুত বাহিৰৰ মানুহ আহ নয়
আহিছে হয় আৰু
ব পাৰিছে আৰু
উম এইকেইদিনতো তাতে অহা যোৱা কৰোতে বহুত সময় লাগিব। অ'।
তোমাৰ মাৰ চাগে কেইদিনমান বাহিৰতে তাতে থাকিব লাগিব কামৰ জাগাতে থাকিব লাগিব চাগে।
অ', তাতে থাকিব লাগিব চাগে উপায়তো নাই আৰু এনেক আহিব দিবও বেয়া লাগে দিয়কচোন হয় হয়।
দিয়া পিছে তুমি অকলে এতিয়া।
অ', অকলে আছো সেইকাৰণে অকমান দেৰিত তাকে এই ভাত খিনি বনাম আৰু বনাই খাই দিম। তাকে কৰিব লাগিব।
হয় হয় তোমাৰ বাও আছে নহয় এজনী।
অ', বাৰ আজি কামত গৈছে নাই আজি ৰাতি ডিউটি আছে।
আচ্ছা।
উম তাকে আৰু অকলে অকলে থাকিব লাগিব, নাই বাৰু। ভ নালাগে ওচৰতে মামাহতৰ ঘৰ আছে। সেইকাৰণে কিবা হলে মাতি দিম নহয়বা একো নহয় বাৰু আগতে আছো এনেকে অকলে।
হয় একো ডাঙৰ কথা নহয় বাৰু। একো ডাঙৰ কথা নহয় অ এনেকুৱা চলিবই লাগিব দিয়াচোন।
অ উপায় নাই নহয় সনেকে থাকিবই লাগিব। অ'। তাকে আপুনি কি বনাব আজি ভাতৰ লগত।
আমাৰতো বইল হব কম্্ববাচী চলি আছে যে সেইকাৰণে আমি মানে এই খাব নোৱাৰো আৰু আমাৰ মানে এই ব্ৰত টাইপ হয় আৰু সেইকাৰণে। হয়নে সে আমি আমি বইলে খাব লাগিব আৰু।
খাব পাৰিব আৰু নেকি?
পৰখিৰ পৰা আমি খাব পাৰিম আৰু। পৰহিৰ পৰা মাছ মাংস যি খাওঁ, সেইটো খাব পাৰিম আৰু এই দুটা দিন মানে দুটা নহয় এটা দিন আছে আৰু মাজতে আজি ৰাতিটো গলেতো কালি দিন তাৰ পিছত আৰু পাৰিম আৰু। তাকে পাৰিব পি পালিব পাৰিলে ভালে দিয়াচোন নিজৰ
অ' নিজৰ কাৰণেহে অ' তাকেতো। দিহাৰ কাৰণে এনে কৰি কৰা এটা আপত্তি টি নাই।
হয়-হয় বাকি তুমি পিছে কি বনাবা অকলে যেখা তুমি।
মই তাকে অলপমান কিবা এটা ভাজি কৰি দিম। বা আটা লেচেৰা বা আলু তেনেকে ভাজি। হ'ব আৰু তেনেকে দালি, বনালে অলপমান বা বইল কৰিও খাব পাৰি বাৰু। অকলে ইমান খাব ইচ্ছা নাযায় নহয়।
হয়-হয় সেইটো হয়।
বনাম আৰু অকমান দেৰিকে।
অঁ', ঠিক আছে মই অলপ আগতে তোমাৰখন ফটো পাইছিলোঁ বাৰু হোৱাটছপত। তোমাৰ বহুত অৰ্ডাৰ আহিছ লৰ বস্তু
হয়-হয় এই আজি এই আমাৰ কলেজৰ মেম এজনীয়ে দিছে। দিছিল অৰ্ডাৰ কেইটা নোত কেইটা আগতে দেখিছে তেনেকে ফটোদেখি অৰ্ডাৰ দিছিলে তাকে অলপমান
পচন্দ হৈছে মোৰো বাৰু।
হয়-হয় তাকে দি থৈ আহিলো আজি।
অ', তুমি দিব গৈছিলা ন।
অ'-অ', তাকে গৈছিলো।
ঠিকে আছে নিজে তোমাৰ এনেকুৱা হাতৰ এটা শিক্ষা আছে। ত তাৰ কাৰণে তুমি খৰচটো উলাই আছা। অ' ভাল কথা আজিকালি ছোৱালী কিমান এনেই বে মানে তুমি যে কিবা এটা কৰি আছা তোমাৰ হয়, সেইটো কথা আৰু আহ এনেকুৱাকৈ কাম কৰি কৰি গৈ থাকা আমাৰো ভাল লাগিব। ভাল লাগিব দিয়া ঠিক আছে অ।
অ',
দিয়া তুমিও খানা বনোৱা মইয়ো খানা বনাব যাওঁ আৰু। সেই কাৰণে এতিয়া ন
অ'-অ', ঠিক আছে দিয়ক ৰাখিছোঁ অ'-অ',।